কি খবৰ
উম ভাল ভাল তোমাৰ?
খবৰে নাই তোমাৰ আছো আছো ভালে আছো।
তাকেইতো আছো ব্যস্ত হৈ-
ব্যস্ত হৈ আছা তুমি কামতে বিজি আছা।
উম বৰষুণ আহিছে বহুত জোৰে আহিলে।
অ আমাৰ এইফালেও আহিছে ৰ'বা বৰষুণ, আছোঁ ঘৰতে অকণমান ওলাই গৈছো।
আচ্ছা আচ্ছা।
এ এই অকমান বজাৰ আছিল বজাৰ ফুৰিব গৈছিলো বজাৰত গৈছিলোঁ দোকান
অঁ অঁ কিবা কিনিলা নেকি?
এই চাদৰ মেখেলা আনিলোঁ অলপ দুই তিনি তিনিযোৰ অ
অ ঠিক আছে ক'ত পিন্ধি যাবা।
এই বিয়া আছে ৰ'বা বিয়াত যাব লাগিব
আচ্ছা ঠিক
অ
বাকী কৰ'বাত ফুৰিব চুৰিব যোৱা নাই
ফুৰিব গৈছিলো আজি হ'ল দুই চাৰি দিন হৈ গ'ল। আহিলো।
ঠিকে আছে আমাৰ তাত আহিবা ফুৰিব।
অঁ হ'ব দিয়া যাম দিয়া বাকী। তোমাৰ মা আছে ভালে অ আছোঁ ভালে আছো দিয়া।
উম উম,
অ বাকী কোৱাচোন কি আজি মানে বনোৱা কি হ'ব মাছ- মাংস?
আজি চাওঁ কণী বনাম বুলি ভাবিছ!
অঁ অঁ মই মোৰ মাছ আছে ৰবা। মই মাছ বনাম উম।
অ ঠিকে আছে আমাৰ ঘৰত ভাত খাব আহিবাচোন এদিন।
অঁ হ'ব হ'ব যাম তুমি বনাবা।
অ অ অ। বাকী আৰু খবৰ ভাল নে ঘৰত ভালে আছে?
উম আছে আছে ভালে আছো দিয়া ঘৰত। ভালে আছে অ এয়া চাদৰ মেখেলা কেইযোৰ আনিলো। এতিয়া আকৌ এইবিলাক কৰিব লাগিব মই ঘৰতে চিলাও।
উম।
অ বাকী ব্লাউজটো দিওঁ বেলেগক বাকী খিনি মই কৰি দিওঁ। অঁ আছে আছে।
অ এদিন অ সেৱা কৰো দিয়া মানে এটা অ সময় উলাই পেলাই এ বৰদোৱালে যাওঁ বলা। মেখেলা চাদৰো আনিচা বোলে।
অ অ।
আৰু এনেও বৰদোৱা সত্ৰ চত্ৰ গলে মেখেলা চাদৰে পিন্ধি যাব লাগে ন। সেইকাৰণে হুম হুম।
এদিন ওলোৱা প্লেনিং কৰা।
অ সেইটোৱে। যাব পাৰি।
উম।
আগদিনাই কৈ দিবা তেতিয়া জল্দি জল্দি ওলাব পাৰিম।
খবৰ চবৰ ভালেতো আছায়ে বৰষুণ সিফালেও দিছে ন!
অ তাকেহে মই এনেই অলপ বজাৰ তলৰফালে গ'লো। কাপোৰ আনি আকৌ তলত গ'লো মাছ অলপ আনিলো।
আচ্ছা।
মাছ আনিলো ৰঙালাও আনিলো
অ অ।
তাৰপিছত ৰঙালাওৰ আগ যে মানে হেৰি কৰে তেনেকুৱা শাক টাইপৰ যে বনায় সেইটো আনিলো অলপ অলপ কিবা কিবি বজাৰ
অ ঠিকে আছে ভালে পাচ আৰু ৰঙালাও অ অ।
তুমি খোৱা নে নোখোৱা ৰঙালাও?
হা! !
তুমি খোৱা নে নোখোৱা ৰঙালাও?
খাওঁ খাওঁ কিন্তু মোৰ এলাৰ্জি আছে।
অ
ইমান নাখাওঁ আৰু এনে খাওঁ আৰু। মানে মোৰ বেঙেনা তাৰপিছত উম আৰু বেছিকৈ চয়াবিন তয়াবিন খালে আৰু ৰ ৰঙালাও মানেই বেছি প্ৰটিন থকা বস্তু খালে মোৰ মানে উম সেয়া হয় প্ৰব্লেম হয় মানে
কিবা খাই আছা নেকি তুমি?
আমলখি খাইছো।
অ ঠিকে আছে কেচাটো নে।
উম উম কেচা নহয় পেকেটত যে থাকে শুকুৱা
এই কেঁচাটো খাবা ভিটামিন বেচি কেঁচা।
উম উম
মই আনিলো মই যোৱাকালি আনিছো কেঁচা। আৰু তুমি সেই কৰিব লাগে কেঁচাটো তুমি ৰস ওলাই তুমি নাৰিকলৰ তেল মিক্স কৰি চুলিত লগাব লাগে বহুত ভাল
উম বহুত ভাল হয় কিন্তু মই লগাইছিলো হা উম কেতিয়া লগালো বা এই দুই তিনি বছৰ আগত লগাইছিলো এবাৰ তাৰ পাছত কি হৈছে চুলিবিলাক এনেকোৱা মানে সেয়া হৈ গৈছে ড্ৰাই হৈ গৈছে চুলিবিলাক দাঠ দাঠ হৈ গৈছে চুলিবিলাক। মই তেতিয়াৰ পৰা মানে বাদ দিছো অকল নাৰিকল তেলেই দিওঁ মানে।
অহ তুমি শুনা সেইটোত তুমি নাৰিকলৰ তেলটো দিব লাগিব আকৌ সেই আমলখিৰ ৰস আৰু সেই দিবলৈ জবা ফুলৰ যে ফুল আৰু পাতটো আছে এ জবা ফুলেতো অইলি কৰে তোমাৰ সেইটো মিক্সিত মাৰি ধুনীয়াকে একদম লগাই দিবা
উম অ অ অ এনেই নো ভেন্দি চেন্দি দিও ভাল ভেন্দিৰ জেল টো
অ ভেন্দিটোও ভাল এই মই কি হয় ভাবোঁ যে ভেন্দি আছে মই দিম। যেতিয়া ভেন্দি শেষ হৈ যায় তেতিয়া মনত পৰে অ হ দিব পাৰিলো হয়
সে
ভেন্দিও ভিজাই থব ৰাতি ভিজাই থব লাগে
উম উম উম ফোন কিয় কৰা নাই একেইদিন।
এই ফোন মানে মই অকণমান বিজি আছিলো। তোমাৰ আলহী চালহী আহি আছে ঘৰতে
এ উম টো বাই
গৰম
গৰমৰ বন্ধ যে সেইকাৰণে আচ্ছা
ঠিকে আছে। তাৰ পিছত আছো আছো ভালে আছো উম উম তাৰপিছত আৰু আ সেইদিনাখন মই হেৰি চাব গলো নহয় প্ৰাক্ চিন এৱৰড। অ পাইছো পাইছো চাব গৈছিলো। তাৰপিছত ভাল লাগিলে আৰু চাই।
অ অ
ধুনীয়া লাগিলে আৰু মানে বহুত ভাল লাগিছে তুমি গ পাইছা নে নাই গৈ পান যাই পেলাই নাই নাই গৈ পোৱা নাই। আচ্ছা অ ঠিকে আছে। চাবৰতে এইবিলাক ভাল লাগে গৈ। হেল্ল'
অ কোৱা কোৱা
বোলো যাব লাগে ভাল লাগে গৈ।
উম যাব লাগিব ৰবা মও এইবাৰো কৈছিলে কিন্তু এই মোৰ মানে আমাৰ বাবু আছে যে বাবুৰ কাৰণে অলপ প্ৰব্লেম হয় অকলে থৈ যোৱাটো দিগদাৰ হয় ক্লাছ ফাইভ পাইছে।
মোৰো ভালে।
অ সি সৰু সি মানে বাহিৰত যায় সিমান ভাল নাপায়।
অ অ আজি কাপোৰ বিলাকত কিমান ললে চাদৰ মেখলা বিলাকত
অঁ চাদৰ মেখেলা তোমাৰ অ এ এই যে মানে তিনিযোৰ আনিছো ত
উম
হ'লচেলাৰত আনিলোঁ তোমাৰ এযোৰত ওঠৰশকে পৰিছে। এনেই বাহিৰত নাপায় সেইবিলাক পঁচিছশ, আঠাইছশ, তিনি হাজাৰ সেনেকা ল'ব।
উম উম
ওঠৰশকে ললে ধুনীয়া কাপোৰোও এই ফেঞ্চি গৈছিলো হ'লচেলাৰ তোমাক দেখাই দিম ৰবা। নহয় নহয় মানে এ য়াই বোৱা যোৰে
উম উম
ধুনীয়া আৰু গৰমত পিন্ধিব বহুত ভাল কটন একদম পিয়ৰ কটন বহুত ভাল হয় ন কালাৰ এযোৰ আনিলোঁ পাতল গ্ৰীণ
উম
এইযোৰ আনিছোঁ ইয়েলৰ পাতলটো হাঁ
উম
আৰু এইযোৰ হোৱাইট হোৱাইট আৰু তোমাৰ এইটো কি বা কালাৰ মানে বেছি হোৱাইটো নহয়
উম উম
তেনেকা আৰু অকণমান মিক্স মিক্স টাইপৰ মানে মু- গা টাইপৰ তেনেকুৱা অকণমান আৰু তেনেকুৱা টাইপৰ। অ তিনিযোৰ আনিছোঁ।
উম উম
এদিন ওলোৱা সেয়ি মানে যাম
যাম যাম যাম।
অ অ অ ভাল লাগিব নতুন নতুন কাপোৰ পিন্ধি যাব পাৰিম।
উম উম উম সেইটোয়ে আৰু।
গধূলি কি খালা?
গধূলি চাহ খালো, চাহ আৰু সেই এ মায়ে তুমাৰ আইচ ক্ৰীম বনাইছিলে ঘৰতে আম চাম ফ্ৰুটচ মানে এইবোৰ তেনেকে ফলচ ফল দি পেলাই উ তেনেকে ত খালো উ তুমি
মই হে বনাইছিলো খলা, চাপাৰী পিঠা বনাইছিলো।
অ খালে চেনীত দিছিলৰা নে খাওঁ খাওঁ খাওঁ বনাইতো মায়ে-
নাৰিকল আৰু গুড় দিছোঁ।
কি দিছো নাৰিকল আৰু
নাৰিকল, আৰু গুড়, দি ধুনীয়াকৈ ৰোল টাইপ কৰি দিছোঁ মই- মজা লাগিছে একদম বহুত টেষ্টি লাগে উম
সেইদিনাখন মই এটা বস্তু খালো নহয়। তোমাৰ এয়া কলপাতত, দিয়া পিঠা
অঁ অঁ
ইমান ভাল লাগিছে।
অ বিৰাট টেষ্টি লাগে গাখীৰ চাহদি খাব লাগে মজা
অ গাখীৰ চাই দিয়ে খাইছো বাৰু কিন্তু বহুত ভাল লাগিছে মানে মই মানে খাই পোৱা নাছিলো আৰু তাৰ পিছত- অ বোলো তাতে মানে নাৰিকলো দিছে নাৰিকল চুকি পেলাই।
অ অ
তেনেকে দিছে মানে ইমান ভাল লাগিছে মানে মানে এইবিলাক গাখীৰ চাহপাত, তেনেকুৱা চাহেদি মানে তোমাৰ বিস্কুট চি্ুট বিলাক ই এটা ভাল নালাগে মানে যদি মানে আমি সেই পিঠা চিঠা খাব পাওঁ মানে বহুত দিনৰ পিছত মানে গৰম গৰম হৈ থাকে। কিন্তু মই কোৱা পিঠা ইমান গৰম নাছিল আৰু মানে আগতে বনোৱা আছিলে তাৰপিছত আৰু খালো ভাল লাগিল। লাগি গল আৰু মানে প- বিস্কুট চিস্কুট বোৰ আৰু কিমান খাই থাকিম আৰু
অ সেইটোৱেই খাবৰ মন নাযায়।
উ
ভালে নালাগে কিবা বিছু উ
বাকী তুমি নগাঁও চগাঁও গৈ পাইছা।
মই নগাঁও গৈছোঁ বাৰু মন্দিৰত, গৈছোঁ নোযোৱা নহয়
অ ঠিকেই মন্দিৰ মানে সেই এয়া
মৃত্যুঞ্জয় মন্দিৰত যোৱা বছৰ গৈছিলো।
অ তাৰ পৰা সেই তোমাৰ এ বেছি দূৰ নহ সত্ৰলৈকে
অ অ মানে সত্ৰ যোৱা নাই
অ ময়ো যোৱা নাই বাৰু অ অ অ কোনোবা আছে নেকি নগওত
নগাঁৱতে মোৰ ফ্ৰেণ্ডৰ ঘৰত গৈছিলো।
অ আচ্ছা আচ্ছা আচ্ছা।
অঁ এতিয়া আৰু যোৱা নহয় বাৰু-
উম উম উম উ সছা বাকী ক'ত লৈ গলা তোমাৰ বাচ্ছাক ফুৰাব
এনেইে আমাৰ ওচৰতে পাৰ্ক আছে ন পাৰ্কতে লৈ গ'লে অ দিয়া নহলে হেই কৰিবা আহিবা আমাৰ ঘৰত
অ ঠিক আছে হ'ব দিয়া ৰাখো এতিয়া বাই বাই উ উম গুড নাইট
উম গুড নাইট